হেল্ল হেল্ল অ নমস্কাৰ নমস্কাৰ
হেল্লো।
হেল্লো, শুনিছেনে মই শুনি আছোঁ কথাবোৰ।
অ, অ, শুনিছো, শুনিছো।
অ, বাকী খোৱা বোৱা হ'ল নেকি?
খোৱা-বোৱা নাই হোৱা। খোৱা-বোৱা এতিয়া বনাবহে আমাৰ ঘৰত অকণমান টাইম হয়, দেৰিলে এ, হয় অকমান খোৱা- বোৱাটো।
হয়, হয়, হয়, মই এই খাই পেলাই এই মই একদম ভাতটো খাই পেলাই লাহেকে ৰাস্তাতে ওলাই আহিছোঁ। গৰমটোও ধেই পৰিছে। তাকে বোলো অকণমান ৰাস্তাৰে খোজকাঢ়ি দিওঁ বুলি ওলাই আহিছিলোঁ। তাপৰা একদম পুত- ঠাণ্ডা হাৱাটো আ ঠাণ্ডা হাৱা খাবলৈ একদম এতিয়া ওলাই আহিছো, অকমান খোজকাঢ়িম। তাৰপিছত আকৌ যামগে আৰু বতৰো ইমান ভাল নহয়।
উ
বাকী তই কি কৈ আছিলি?
মই ইনেই অকমান
আ, অ, অ, অ। বাকী ঘৰত সকলোৱে ভালেই নহয়? হেল্লো। হেল্লো, হেল্লো। হেল্লো। হেল্লো, হেল্লো। হেল্লো, তোমাৰ চাও